অ হেল্ল'
অ'।
অঁ, মই এনেই ঘৰত তোমাৰ ভাত ত খাই উঠিছো। তুমি কি কৰিছা?
অঁ, ভাত খাই উঠিচাহে নেকি? মই এই, এনেই শুই আছো।
আচ্ছা, আচ্ছা, ঠিকে আছে দিয়া। ভাত খালা?
বনাই আছে।
অঁ, আচ্ছা, আচ্ছা, ঠিকে আছে। বাকী মই ভাত খালোঁ আৰু মায়ে বনাইছিলে। হ'ল ভাত খোৱা।
উম, বাকী কোৱা।
বাকী এতিয়াতো কলেজৰ বন্ধ দিছে ন, চ' ঘূৰা মেৰা প্লেন এটা বনাইছোঁ লগৰবিলাকৰ লগত।
হম।
ভাবিছোঁ তোমাৰ মিজোৰাম যাম বুলি।
হয়, নেকি। তেতিয়াই যাবা।
এইটো তোমাৰ এতিয়াতো আমাৰ বন্ধ এইটো মান্থতে প্লেন কৰিছো বুলি ভাবিছো, তোমাৰ টুৱেণ্টি ফাইভ। জুন মানত চব মিলি। দহজনমান আছে। ল'ৰা ছোৱালী চব। মিলি যাম।
কিহদ যাব বা।
আমি তোমাৰ কি। তুমি অ, সেইকাৰণে তোমাক কল কৰিছিলো মই মানে তুমি যাব পাৰিবা আমাৰ লগত। মানে এজন আছে, আমি মানে ট্ৰেভেলাৰ বুক কৰিছো ন। ট্ৰেভেলাৰত। এঘ-এঘাৰটা মানুহ ট'টেল। আহিব পাৰিব। চ' মোৰ লগৰ খিনি আছে, দহ। মোক লৈ দহটা আছে চ' তুমি আহিলে এঘাৰটা আহি যাব।
অ, পইচা পাতি কিমানকে উঠাইছোবা এতিয়া।
পইচা, পাতি টো তোমাৰ এতিয়া মানে আমি ভাবিছো টেন, কেক হা। পাৰ, পাৰচন দহ হাজাৰ। অ, দহ হাজাৰ পাৰ পাৰ্চন আৰু। অ, এটা এটা মানুহৰ দহ হাজাৰ। তাৰপিছত ফৰ চেফটি মানে। চৰ্টেজ পৰিলে পইচাৰ আৰু দুই। লৈ লবা বেলেগকে।
উম উ।
সেইটোয়ে আৰু কাপোৰ। কানি লৈ ল'ব তাত মানে অলপ ঠাণ্ডা ন জাগাটো। ত মানে অ গৰম কাপোৰ লৈ ল'বা পিন্ধিবলৈ।
উম।
আৰু তাত পাহাৰ আছে যে তোমাৰ এনেকে হাইকিং কৰিব লাগিব ন ওপৰ ট্ৰেক কৰিব লাগিব। চ' তাৰ কাৰণে। এটা জোতা লৈ ল'বা হা ভাল জোতা এটা অ জাগাটো ভাল সেইটো জোতা এটা লৈ লবা' আৰু তুমি
অ
ন
আছে বাৰু
আছে তেনে ঠিকে আছে মই মানে জোতাটো কিনিব লাগিব মোৰ তাত এভেলেবল নাই মানে এটা আছিলে মোৰ তাত সেইটো মানে চিঙি গ'ল ফাটি চিঙি অ
উম দিলটো পাক্কা কৰিব পাৰি ন
অ তোমাৰ দিলটো পাক্কা কৰিব পাৰি বাৰু ঠিকে আছে বাকী মই তোমাক কৈ দিছো হা কি কি লাগে ইম্পৰ্টেণ্ট বস্তুবিলাক
উম কোৱাচোন কি কি লাগিব আৰু
তুমি এনেকে নিজৰ নিট বিলাকৰ লগত এটা ব্ৰাছ লৈ ল'বা ঠিক আছে ব্ৰাছ ল'বা এনেকে কাপোৰ কানি লৈ ল'বা ঠিক আছে আৰু আমি হ আমি এনেকে ফ্লাইটত যাম ন মানে খ খু ত পা যাম চ' তুমি অ কিবা খাবলে কিবা লৈ ল'বা ঠিক আছে ভোক লাগিব অ'কে লৈ ল'বা তুমাৰ ঘৰী মেলি ফোন চোন লৈ ল'বা মানে তাত টাৱাৰ নাপায় ন ত তুমি চিম এটা বেলেগ লৈ ল'বা হা তোমাৰ বি এ চনেল চলে তাত
হয় নেকি
অ তাত বি এ চেনেল চলে আৰু মোৰো জিঅ' ন চ' সেইকাৰণে মই চিম টো বেলেগ এটা কিনি লৈ
উম মোৰো জি চিম ভালেই কৰিলা কৈ দিলা
অ সেইটোয়ে বাকী তোমা তুমিতো ঘুৰিব গৈয়ে থাকা কালচ্
গৈ থাকো অ নখ
আচ্ছা আচ্ছা কেনেকুৱা লাগিলে এক্সপেৰিয়ঞ্চটো তোমাৰ তাত গৈ
গলো বতে গলো লগৰ কেইজন লগত ঘুৰি মেলি আহিলো
আচ্ছা আচ্ছা অম গম পাইছো বাকী নিজৰ পাৰ্চনেল গাড়ী, থাকিলেও ভাল মানে নিৰ পাৰ্চনে গাড়ী, থাকিলে যাব পাৰি ম য'ত ত'ত ৰখিব পাৰি। কিন্তু মানে বাইকত অলপ ৰিকস্স কি অ সেইটোয়ে কিন্তু বাইক অলপমানৰি্সি হৈ যায় পাহাৰী এলেকা ন সেই এইটো আৰু এক্সপিৰিয়েঞ্চো নাই আমিটো এনেকে হিলি এৰিয়াত নাথাকো ন টাউন এৰিয়াত থাকোঁ সেইকাৰণে আৰু অলপমান চাই চিতি যাব লাগিব গলে। উ বাকী তোমাৰ এতিয়া কলেজৰ বন্ধ কেতিয়াবা দিছিলে তোমাৰ
মোৰ তোমাৰ হৈছে। একমাহ হোৱা নাই
এক ম মানে ন,
দহ পোনন্ধৰ দিন
আচ্ছা দহ পন্ধৰ দিন হৈ ঠিক আছে আমাৰ মানে এইটো এইটো মিজোৰাম ফাৰ্ষ্ট প্লেন বনিছে হা এইটো এইটো ইফ আমি গ'লো যোৱাৰ পিছত পিছত আৰু এমাহটো বন্ধ দিবই অগষ্টলৈকে তেনে আমি জুলাইত তোমাৰ ভাবিছো চ, এক কলে যাম বুলি
অ
অ আৰু
গৰ গৰম গপৰি উম
গৰম পৰিছো ন তাত মানে ঠাণ্ডা ঠাণ্ডা আছে ঝোলা আছে পানী তচ পানীত আমি সতুৰিব পাৰিম। ভাল ভাল আছে আৰু ৰাইড বিলাক অ চুইমিং পুল আছে অ হেইটোবে বহুত ডাঙৰ ডাঙৰ ৰাইড বিলাক আছে মানে বহুত পাত তললৈকে আহে এনেকুৱা ঝলত পুৰা চাই গুৰি গুৰি আহ
সেইটোয়ো আমাৰ ইয়াতে কিমান ঘূৰিব
সেইটো আমাৰ তো তেজপুৰ নগাঁও, এইবিলাকতো ঘূৰাি থকা হয় হোমটাউনে একদোমাৰ এটোয় আৰু চ'
বাকি মিজোৰাম কিন দিনজাম বুলি ভাবি আছা
অ মিজোৰাম তোমাৰ ফাৰ্ষ্ট ডে আমি গুৱাহাটীত যাম ন।
হু।
পিছত গুৱাহাটী পৰা আমিটো পাৰ্চনেল গাড়ী নলও আৰু মানে সেইটো জাগা আমাৰ চিনাকি নহয় ন আৰু মানে চুৰ, চুৰ হোৱা ভয় আছে তাত। গাইড বুজিছা? সেইটোয়ে তেনে আমি ট্ৰেইনতে যাম। ট্ৰেইনত মানে আমি যাম তোমাৰ ডাইৰেক্ট মি জৰাম গুচি যাম। ঠিক আছে তাত? এতিয়া আমি গৈ পেলাই ষ্টে কৰিম। ঠিক আছে? হোম ষ্টে এটা চাব লাগিব। হোম ষ্টেট তুমাৰ ষ্টে কৰিম তাৰপিছত আমাৰ নেক্স ডে পৰা ট্ৰিপ ষ্টাৰ্ট হব আৰু তাতে মানে তোমাৰ চম' নহলে ট্ৰেভেলাৰ ইন' এটা এটা বু কৰি ঘূৰিম আৰু।
তোৰ তাতে ভাড়া কৰি কিনে লৈ ল'ব লাগিব মোৰ।
অ তাতে ভাড়া কৰি লৈ ল'ম আৰু মই ভাবিছোঁ এ চ পাৰ্চনেল গাইড এটাও লৈ লওঁ নেকি আমিতো নাজানো জেগাবিলাক ক'ত কি ঘূৰিব লাগে।
অ গাইড টাইপৰ এটা লৈ ল'ম আৰু সি মানে ঘূৰাব ন সিটো তাতে লোকেল মানুহ সেইটোয়ে, সেইটোয়ে ভাবি আছো।
তাকো এইবাৰে দিব লাগিব।
অ তাকো অ অলপ কৰি
একো নাই সেইটো হৈ যাব বাৰু।
অ সেইটোও হৈ যাব। কিমান মা ল'ব বেছিভাগ ফাইভ থাউজেণ্ড এটা ল'ব আৰু চবে অলপমান পাঁচশ-পাঁচশ দিলেও হৈ যাব আৰু ন?
উম চবৰে পৰা আমিটো যামেই ন। দহ পোন্ধৰ জনতো যামেই।
অ সেইটোয়ে দহ পোন্ধৰটা যাবয়ে। এতিয়ালৈকে তোমাক লৈ পেলাই এঘাৰটা হৈছে। বাকী তোমাৰ কোনবা লৰা ছোৱালী লগৰ হলে কবা।
আছে মোৰ লগৰজনীও আছে বাৰু তাইকো লৈ যাব পাৰিম চাগে। তাইও কৈ আছিলে বহুত দিন হল কতো যোৱা নাই
অ সেইটোয়ে মানে, এনেকে মানে দুটা দুটা জুৰি হলে ভাল আৰু মানে যেনেকে এটা ল'ৰা লৰা লগৰ ল'ৰা ছোৱালীৰ লগৰ এনেকুৱা দুটা-দুটা হলে ভাল অ সেইটোয়ে বাকী খোৱা বোৱাটো তাতে হ'ব চব? তোমাৰ কি কয় ৰাতিপুৱা তোমাৰ এনেকে দোকানত সৰু ধাবাত কিবা খাই লম আৰু যেনেকে পৰঠা, ৰুটি, পুৰি
অ
অ
ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিলেই হ'ল আৰু কিবা এটা
কৰিলে হল সেইটোয়ে তাতে হোম ষ্টেতে পাই যায় আৰু নহলে বাহিৰত খাই ল'ম
উম হোমস্তে ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি এনেও ওলাই আহিম বাহিৰত
অ সেই অ সেইটোৱে কৰিলে হ'ল আৰু বাকী লাঞ্চটোত তোমাৰ ভাত চাত অলপ হেভি লাঞ্চ কৰিব লাগিব ন লাগিব ভালকে চৌ খাব লাগিব ন অ বাহিৰতে কৰি লম সটো সেইতোটো আমি ঘূৰি থাকিম ন ঘূৰি থাকিম এতিয়া আকৌ হোষ্টে এইটো যাব নোৱাৰি আমি বহুত আগত আহি যাম ঘূৰি ঘূৰি চ' সেইটো সেইটোৱে বাহিৰতে খাই ল'ম তাৰপিছত ৰাতি যেতিয়া পাম আমি মানে সন্ধিয়া সাতটা আঠটা মানত আমাৰ হোমষ্টেটোত পাই যাম আৰু বেলেগ হোমষ্টে এটা
উম উম
মানে ৰাতি ঘূৰিলে অলপ ৰিক্স হয় ন মানে এনেকে জেগা বিলাক নাজানো আমি
বেলেগৰ জেগা না তাতে।
কিবা হলে মানে ভয় লাগে ন
চাৰে ছটা মানত
অ সেইটোয়ে যিমান জলিও আৰু সোমাই দিম আৰু বাকী বাৰু মিজোৰামটো ভাল হয় মানে জাগাটো
ভাল ভাল বাৰু মই যোৱা নাই বাৰু কিন্তু যাব মন নাছিলে মোৰ এতিয়া তুমি উলিয়াই দিছা যদি ভালেই বাৰু
সেইটোয়ে প্লেন এটা কৰিলো
মই আজি বহুত দিনৰ পৰা যোৱাই নাই বাৰু বহুত মানে ওচৰৰ জোগাতনোক কিমান যাবা নো
সেইটোৱেতটো সেইটোয়ে সেইটোয়ে তাৰ পিছত তোমাৰ গুৱাহাটীত গুচি যাম আৰু গুৱাহাটী একলেনটোত ভালকে তোমাৰ তাত চুইমিং চুট এটা লৈ ল'ম আৰু মই কি মোৰ তাত নাই ন
হাহু
তোমাৰ তাত আছে
হয় মোৰ চুইমিং শ্বুত নাই বাৰু মই তোমাৰ বক্সাৰ এটা লৈ ল'ম আৰু
অ বক্সাৰ এটা লৈ ল'বা অ হৈ যাব বাছ বক্সাৰ গেম এটা লৈ ল'বা আৰু মই ভাবিছো মই অ গেঞ্জি চেঞজি নিপিন্ধো মোৰ মানে অলপ বডি আছে তো অলপ চ' অফ কৰিম তাক অ'! ব বক্সিটো কিনি ল'ম আৰু মানুহ বিলাকে চাব বহীতো! উম সেইটো! অ বাকী তোমাৰ একলেণ্ডতো লাঞ্চতো তাতে হৈ যাব! তাৰ ভিৰত বহুত ডাঙৰ এটা আছে ন নিউ ৰেষ্টুৰেন্ এটা আছে। ত ততে ভাত তাত ৰুটি-চুটি পাই আৰু তাতে খাই লম।
হম।
তাৰপিছত আমি সেইদিনা মানে আকৌ নাহো আৰু ট্ৰেইনত মানে অলপ কষ্ট হ'ব ন! গা চা ধুম। চ' আমি তাতে মানে, হোমষ্টে এটাত চবে মিলি থাকি দিম। নহলে হোষ্টেল এটা থাকি দিম।
অ' তাৰ পাচৰদিনাখন ওলাই দিম আৰু লাহে লাহে।
অ আৰামছে ওলাই দিম তেতিয়া
খালী-যাম আৰু ভালকে! খপ্তামান'লোকে!
অ' ভালকে যাম! আৰু তোমাৰ আমি মিজোৰামটো ট্ৰেইনত গৈ আছো ন আৰু তাত গৈ গাড়ী ল'ম। কিন্তু গুৱাহাটীতো আমি নিজৰ! নিজৰ গাড়ীয়ে গুচি যাম! ওচৰতে ন! ওচৰতে কাৰণে নিজৰ গাড়ী লৈ গুচি যাম।
হম।
উ হ'ব দিয়া। এইটোয়ে আৰু, তোমাক ইনফৰ্ম কৰিলো আৰু।
উম।
ফ্ৰাছ্ তোমাক কৈ দিম দিয়া, ৰেডি হ'বা।
উম। ৰেডি আছো। তুমি ডাইৰেক্ত - - ত' ক'বা!
অ' তাৰিখটো কৈ দিম। তোমাৰ টুৱেণ্টি ফাইভত ৰেডি হৈ থাকিবা আৰু। টুৱেণ্টি ফাইভ ৰাতিপুৱা গুচি যাওক। অ'- অ। অ'কে অ'কে। হ'ব দিয়া। অ হ'ব দিয়া।